উম, হেল্ল' আৱাজে নাহে নেকি অঁ শুনিছা?
তোমাৰ মাততো ন বহুত সৰু সৰু কে আহি আছে।
হেল্ল' একে
হেল্ল'
হেল্ল'
অ' তোমাৰ মাতটো ন বহুত সৰু সৰুকে আহি আছে অ অ পাই আছো। ছো কিন্তু বহুত সৰু সৰুকে আহিছে তোমাৰ মাততো।
তৌ যাচোন বেলা অঁ এতিয়া শুনি পাইছা?
অ'অ' পাইছো কোৱা
কি কৰি আছা?
মই মই মানে অলপ নটচ লিখিব আছিলে নচ খিনি লিখি আছিলো, তুমি?
মই আছোঁ বহি পেলাই আছোঁ এনেই বহি।
নাই খোৱা। তুমি খালা?
অ' মই খালো অলপ আগতে।
অ', তোমাৰ ক'ত ঘৰ?
মই গুৱাহাটীতেই গৰচুকৰ ওচৰত, তোমাৰ?
মোৰ গণেশগুৰি।
গনেশগুৰি অ', গুৱাহাটীতে থাকা ন মানে গুৱাহাটী
অ', অ, গুৱাহাটীতে হয় উম। তুমি কিবা কৰি আছা নে?
নাই মোৰ এই বাৰ জব কৰি আছা মই এইবাৰ বি কম কমপ্লিট হৈছে মোৰ।
অ' অ',
অ
ঠিকে আছে পিছত কি প্লেনিং লাইফত।
কি ক'লা?
তাৰপিছত কি প্লেনিং আছে আৰু কিবা পঢ়িবা নে কি?
নাই এতিয়ালৈ ভাবি আছোঁ নাই এম কমটো নকৰো বুলি ভাবি আছোঁ ইতিয়া জবৰে প্ৰিপেৰেচন কৰিম।
অ, কৰিব পাৰা জব।
আৰু এতিয়া মানে কম্পিউটাৰৰ কৰ্চটো কৰি আছোঁ এবছৰৰটো।
অ',
উম,
ঠিকে আজিকালিতো চবতে কম্পিউটাৰ লাগে ন'।
ক'লা?
আজি কালিতো চবতে কম্পিউটাৰটো লাগে ন'শিকিবই লাগে এইটো।
চবতে প্ৰাইভেট হওঁক গভাৰমেন্ট হওঁক চবতে লাগে আজিকালি।
লাগে উম। তে আৰু
তুমি কলেজ কৰ পৰা কৰিছা?
মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা।
গুৱাহাটী ইউনিভাৰ্চিত
তুমি ক'ৰ পৰা কৰিছা মোৰ এডুকেচন।
অ, মই- মই প্ৰাগজ্যোতিষৰ পৰা কৰিছোঁ।
অ', অ', ঠিকেই আছে। বাকী আৰু কোৱা বৰষুণ দিছেনে?
বাকি আজি দিনটো কি- কি কৰিলা তুমি?
আজিৰ দিনটো আৰু কি কৰিম অফিজ গ'লোঁ।
অ, ক'ত গৈছিলা?
অফিচৰ পৰা আহিলোঁ তাৰপিছত তেনেকে চাহ খালোঁ এতিয়া অলপমান ৰেষ্ট কৰিছোঁ মানে।
অ', অ', মইয় আজি সেই এনেই ঘৰৰে কাম তাৰ পিছত আৰু কম্পিউটাৰ ক্লাছত গ'লো সেনেকে আহিলোঁ। তাৰ পিছত এতিয়া নোটছ লিখি আছিলোঁ সেনেকুৱাই আৰু।
উম,
তাকে। তুমি ইয়াতে কি ৰেণ্টত থাকা নে নিজৰ ঘৰ হয়?
নাই- নাই নিজৰে ঘৰ ইয়াতে।
বাকী ক'তো ওলাই যোৱা নাই?
হা- হা?
ক'তো ওলাই যোৱা নাই নেকি ফুৰিব কাৰণে?
নাই -নাই যোৱা নাই।
উম
উ
বাকী আৰু কোৱা, হেল্ল'
অ শুনা পাই আছোঁ কোৱা,
বাকী আৰু কোৱা বোলো? কিবা
ঘৰত কোন -কোন আছে তোমাৰ?
মোৰ ঘৰত মা আছে দেউতা আছে আৰু দাদা।
অ', অ', দাদা আছিলে তুমি সৰু?
অঁ
অ
বাকী লাষ্ট ক'ত ফুৰিব গ'লা?
অ কি ক কি কলা
লাষ্ট কৰবাত ফুৰিব গ'লানে এনেই?
নাই নাই যোৱা নাই কতো ফুৰিব যোৱাই নাই এক্জাম শেষ হোৱাৰ পিছৰ পৰা
ফুৰি ভাল পোৱাই চাগে চবেইতো ভালেই পায়।
নাই ইমান ইমান ঘূৰা ফুৰা নহয় আৰু তুমি যোৱানে এনে ফুৰিব টাইম পালে?
ওহ যাওঁ এনেই।
অ ইমানতো টাইম নোপোৱা,
চানদে বন্ধ পাওঁ আৰু কিবা হলিডেজ বিলাক থাকিলে তেনেকে বন্ধ পোৱা যায় আৰু এনেইতো বন্ধহে নাযায়
তোমাৰ মাতটো আকৌ সৰু সৰুকে আহি আছে।
হেডফোন লগোৱা নাই যে সেইকাৰণে চাগে সৰু সৰুকৈ আহি আছে
অ মোৰ মাত তো শুনা পাইছা ন ভালকে।
অঁ তোমাৰতো লাহে লাহে আহি আছে।
অ অ কোৱা আৰু। উ।
বাকী তোমাৰ ঘৰত কোন কোন আছে? তোমাৰ ঘৰত কোন কোন আছে আৰু?
মোৰ ঘৰত মোৰ ডাঙৰ বাই এজনী আছে মা আৰু দেউতা আৰু দুটা কুকুৰ আছে দুটা মেকুৰী আছে।
উও হু হু কুকুৰ দুটাৰ নাম কি?
অ অ এটা এটা ছোৱালী
উম
কুকুৰ কু কুকুৰৰ। কু কু কুকুৰৰ এটা ল'ৰা এটা ছোৱালী আৰু মেকুৰীৰ দুজনী ছোৱালী।
অ।
এ দিব আৰু দুটা ও মেকুৰী। এইকেইদিনৰ ভিতৰত আৰু পোৱালি দিব আৰু মেম্বাৰ বাহিব। আমাৰ ঘৰৰ। তুমি ফ্ৰী টাইমত এনে কি কি কৰা?
মই ফ্ৰী টাইমত এনেই আৰু অলপ মোবাইল চাওঁ। তেনেকে মুভি চাওঁ একচেলি মই মুভি চাই বহুত ভাল পাওঁ তেনেকে।
চাই কি মুবি ছোৱাএ।
মই বেছি চাথুৰ।
কেনেকুৱা টাইপৰ মুভি ভাল লাগে তোমাক?
চবেই ভাল লাগে।
অ অ। তোমাৰ উম কি কয় বহুত সৰু সৰুকে আহি আছে শুনা পোৱা নাই।
মোৰ মভি চাই ভালে লাগে ভাল ল ভাল হব লাগে।
অ অ চাথুৰ মুভি বিলাক। চাবাচোন সেইবোৰ বেছিকে ভাল লাগে।
অ মই চালৰ মুভিয়ে বেছিকে চাওঁ ভাল লাগে।
উম মোৰ এই ভলিবলকে সথ বো বেছিকে ভাল লাগে। অসমীয়া।
আঁ, চাউথৰ মুভি চবলে ভালে লাগে, এই ককা -দেউতা। টা নাতি কৰা নেকি এইটো-
নাই নাই চাব যোৱা নাই, তুমি চাইছা?
নাই যোৱা।
অ কবা যাবা নেকি তুমি।
এ নাযাও এইখন চাবৰ কাৰণে।
তোমাৰ হবি এনে কি কি হয়?
মই গান শুনি ভাল পাওঁ। তাৰপিছত খানা বনাই তেনেকে আৰু, উম।
বনাই। খানা বনাব জানা ভালকে।
উম জানো। তুমি কি কৰা?
তোমাৰ দাতাই কি কৰি আছ।
মোৰ দাদাই জাব কৰি আছে।
জপ কৰি। তোমালোকৰ নিজৰে ঘৰ নে, গণেশগুৰিত।
অঁ আমাৰ নিজৰে হয়।
আহ।
হা।
অ হা। অ শুনা পা আছো তুমি পাইছা নে।
অঁ অঁ।
তাই ন আমাৰ কো অ বুলি মানে।
অ অ অ।
হ হাৰি তুমি। হেল্ল'
হেল্ল'
হেল্ল হেল্ল'
হেল্ল
হেল্ল'
হেল্ল'
শুনা পোৱা নাই নেকি?
হেল্ল
হেল্ল' আৱাজটো অহা নাই নেকি? এ ইমান নেট বেয়া। হেল্ল' মোবাইলত নেট বহুত বেয়া দে এতে বহুত নেট বেয়া।
অ আপোনাৰ হেল্ল'
হেল্ল' শুনা পোৱা নাই নেকি?